হেল্ল', অহ কি কৰিছা? এই আছো। অহ, জলপান কেইটামান খাবলৈ লৈছো।
অহ
লোৱাই- মই। উম, এয়া গাখীৰে দৈ, গাখীৰ নাই। এয়া গাখীৰ অকমান দিছিলে ঘৰৰ পৰা তাকে বোলো দুই তাই জলপান কেইটামান খাই লও এজনক সুধিলো নাখালে মানে হেৰী আমি বোলো দুইটাই খাওঁ খেৰে বুলি উম তোমালোকে নাইখোৱা নি? চাহ- তাহ খালা নে কি?
চাও এতিয়া অলপ আগত খালো তাৰপা আকৌ চানা আনিছিলে চানা হে'ল্ল? এয়াই খালোঁ আৰু।
অ'। তোমাৰ আকৌ ঘৰৰ ফালে উম বৰষুণ বেছি নে কম?
হা?
তোমালোকৰ ঘৰৰ ফালে বৰষুণ বেছি নে কম?
বৰষুণ আমাৰ সেইফালে নাই দিয়া।
নাই দিয়া নি?
উহু।
আমাৰ ইয়ালেখীয়া পানী হোৱা নাই?
নাই হোৱা। আমাৰ তাত ইমান পানী নহয়, নহয়। এ নৈ নাই যে।
অ' - অ'। তোমাৰ আকৌ তাত চাগে ৰুলেই?
অ'। মানে নহয়।
অ' তোমালোকৰ তাত ৰুই আছে?
অ' ৰুই আছে।
অ'। ৰুই হবই হ'ল নেকি?
হ'বয়ে আৰু আছে। আৰু বেছি দিন নাই আৰু।
অ' শাওনত খেতি উঠি যাব।
উম, উঠিবয়ে, প্ৰথমতে চাগে। এনেকে লাগি থাকিলে আ- এনে য়া লাগি থাকিলে আহাৰৰ লাষ্টৰ মানলে হ'ব চাগে।
অ'। আমাৰ এফালে গুচেই লোৱা নাই।
অ'।
বহুত দেৰি খেতিলে নমা।
এতিয়া অকমান ভাল
আহাৰত ৰুলে মানে কি হয়, কঠীয়াবিলাকো বহুত ছাহ পায়। বহুত ভাল ৰুবলে। আৰু সোন- অ' আকৌ সোনকালে ৰুই হোৱা - ৰুই হোৱাত
উম। অ' শাওনত ৰুলে আইঔ, নহয়হে নহয় - নহয়হে লাগে- লাগে।
আৰু কঠীয়াও বেছিকে খায় শাওনত।
উম। কঠীয়া লাগিয়ে থাকে - লাগিয়ে থাকে।
উম আহাৰত ৰুব পাৰিলে বহুত কঠীয়া বাছে।
উম।
এতিয়াহে এই আমাৰবিলাকৰ আৰু আহাৰ-শাউন পাব আও একদম কেনেকুৱা কঠীয়াদ'ৰা লাগে।
উম, তেতিয়া ৰ'দো ওলাব ঢেৰ। ৰ'দো ওলায় ঢেৰ।
ঢেৰ ৰ'দ ওলায়, উম। আকৌ গৰমটোও বেছি হয়।
উম। টাইম নাযায়হে নাযায় তেনেকুৱা লাগেগে।
আমোৱাই এদৰা মাটিতে, কিমান দেৰি সময় লৈ লৈ।
আহাৰ এতিয়া পটক - পটক হয়।
পটককেও হয়, উম। অ'। শাওনত মানে উম বোৱা মই
উম।
এতিয়া আমাৰ ইয়াত গৰুৱে বন্ধা নাই, মানুহে নোৰোৱা দেখি।
অ'। আমাৰ তাত এইবোৰ গৰু-ছাগলী এৰাল দিলে আও।
অ', আমাৰ নহয় আও এতিয়া। জ- এয়া- হেৰি কাটি দি পেলাই কঠীয়া পাৰিব লাগে। নিদিলে নহয়। এতিয়া গৰু যেতিয়া মানুহে নাবান্ধে, সেনে দিবই লাগিব।
সেইটোৱে এনেকে ৰাতি আহাৰতো কিহে আয়োজনটো
আজি ল'ৰাই সেনো মাংস খুৱাব
অ আমাৰো সে মাংসকে আনি থৈছে বাৰু
অঁ
মাংস আনিলে ৰুটি খাম বুলি অ অ আমাৰ হে অ ৰুটি খাম বুলি কৈছে ভাতটো আকৌ মা হঁতক লাগিব আৰু
মা উ নহয় মাহাহঁতে নাখালেহে ভাল হ'ব কাম হেৰি নহয় গা ভাল নহয় যে জালুক দি পেলাই সেই মাংসটো বনায় ৰুটিৰ সতে তেনেকৈ খাইদিলে হ'ল
নহ সিহঁতক ভাত আকৌ লাগে যে কেইটামান হলেও
অ তাকে চবেই আকৌ ৰুটি খাব নোৱাৰে নহয়
মই ৰুটিয়ে ভাল পাওঁ মই ভাত নালাগে ৰুটি হ'লে ৰুটি
উম মই ৰুটি দুটাহে খাব পাৰো
মই হে দুটা অ দুটা এফাল যেনে তেনে যেনে খাম বুলি ভাবো তেনেকে হ'ব আৰু আৰু বেছিকে খাব নোৱাৰো বিয়াবোৰলে গ'লোও একেটাই
বিয়ালৈ গলেও এটা মান খাব পাৰিম আৰু এটা এফাল মান
অঁ অঁ অঁ আমাৰ এটি এতিয়া হেই ঐ বিয়া বোলো অ একেটাই মো হয়তো দু দুটা কেতিয়াবা খাবই নোৱাৰো চব্জি সতে মিলাই দুটা খাবই নোৱাওঁ কেতিয়াবা
উম গৰু ছাগলী বান্ধিলে
অ আবৌ বান্ধিমে বন্ধা নাই অকমান বোলো চক
অ ছাগলী আছে জানো
ছাগলী নাই গৰুহে আছে আজি পথালৈ নিনিলেই মোৰ ঘৰতে আছে উ আৰু অকমানতে বান্ধিম আৰু
অ
ঘৰতে আছে দেখি বৰকে হেৰি অ মা
উম
বান্ধিবলে। উম
আমাৰ একে আমাৰ বান্ধিলে বাৰু
উম উম তেতিয়াহ'লে ভাল ৰাতিলে মাংস আনিছে আৰু ৰুটি মাংস খাবা তাকেই আমিহে যাব আমিও যাবহে লাগিব পায়
দি দিম
উম তাকেতো
উম
ডাৱৰীয়া বতৰত মাংস খালেহেও ভাল লাগে
ভাল লাগে অ মাংসৰ ডাৱৰীয়া বতৰ, উম। খোজকাঢ়িবলে গধুলা সময়ত আৰু ওলাই আহা না?
যাওঁ। অকমান ওলাই মেলি, ৰাস্তাই ৰাস্তাই।
আহিবা, মই যাম আজি। গৈ থাকিম খোজ কাহি খোজ কাহি।
অ। অকমান ওলাই মেলি যাব লাগে। কিমান উম কিমাননো সোমাই থাকিব।
কিমান সোমাই থাকিবা? ঘূৰি ঘূৰি গৈ থাকিম আৰু।
উম অকমান যাব লাগে খোজকাঢ়ি মেলি।
উম।
কত জামু আছে, ক'ত আম আছে বিচাৰি পেলাই দুইজনীয়ে খাম আও। উ আজিকালি কি গম পোৱা নাই? আমাৰ খোজকাঢ়িবলৈ গৈ লোকে মোৰ এনেই জামুৰ খাই
অ, আমি-আমিবোৰে সোনকালে নুঠো। কিছুমানে সোনকালে উঠি মেলি, আমি তেনেকে এটা গলো। চব আনি আনি খাই থাকেহি।
সেইকাৰণে আমিও ভাবিছো এইবাৰ খাম বোলো।
উম। আমিও খাব লাগিব।
খোজকাঢ়িবলে গৈয়ে পাও নে নাপাওঁ পিছৰ কথা। গৈ থাকিম আও।
দে উম পালেও পাম, নাপালেও নাই।
অ পালে খাম আওঁ, নাপালে নাই আও। কাৰণ জামুৰটো পেটৰ কাৰণে বহুত ভাল।
উম খাবই লাগে আৰু। অ খাব লাগে ফল অহা বস্তু।
অ, তোমালোকে খাইছা নে নাই কলা যে সৰু জামু
অ, এ এতিয়ালৈকে খোঁৱা নাই বাও। লুকাবই হল আও। অ, নহয় ঘৰত খাই আছো।
অ এতিয়াহে খাবলৈ পোৱা নাই? অ হ সেইটো কথা। সেটো সেইটো খাব লাগে, ভাল খালে।
উম খাব লাগে। উম। থলুৱা হোৱা বস্তু খাবই লাগে। বতৰ ফল উম বতৰ ফল বতৰত চব বিধে অকণ অকণ খাবই লাগে।
খাব লাগে, খাব লাগে বতৰ ফল।
উম, এতিয়া হে ভাল।
সেইকাৰণে আমি ভাবিছো আৰু ৰাস্তা ফুৰিবলৈ গৈয়ে পাও যদি খাম আৰু দুটামান।
আহ তেনেকেই উম, ন? তেনেকে ভাগ্যত আছে যদি
উ হা ভাগ্যত আছে যদি খাম আও।
উম।
অ।
পালে
তাকে
এতিয়া জলপানী খাই হল নাই?
হল-হল-হল, জলপান খাই হল এতিয়া তামোল খাম বুলি ভাবিছো। তামোল অকণ নাখালে নহয় নহয়।
আহ তামোল-পাণ বাৰীতে আছে নহয় তামোল
আছে আছে তামোল পান বাৰীতে আছে
আহ
নাইকিয় হ'লে কিনিব লাগিব আৰু বেছি তামোল নাই হলেও থকালৈকে খাই থাকো আৰু
উম
তাৰাপা কিনি খাম আৱ উম! দাম যিহে আৰু এ দাম হ'লেও কিনি খাব লাগিব আ মামা আৰু মামায়ে ঢেৰ তামোল খায়
অ
চল্লিশ টকা গুচিকেও পাণ কিনি খাইছে লাগে নে
অহ
আগতে পাণ নাখা নাথাকোতে বিছ টকা গুচিকে পাণ কিনি খাইছে আমৰটো বাৰু পিছৰ কথা
খাব লাগে
খা খ খাবই মানে আৰু তামোল ৰাতি সাৰ পালেও তামোল খায়
উম এই খাই থকা মানুহে নাখালে বেয়া যে
অ নাখালে নোৱাই আকৌ থাকিব মোক কয় তামোল খনহে খাওঁ আৰু বেলেগ বস্তু নাখাওঁ নহয় এতিয়া কি ক'বা মুখৰ মাত নাইকিয়া হয় আৰু উ সেইটো কথা কৈ দিবা আজৰি আৰু উম
খোৱা বস্তুতো আৰু সেনেকে নহয়গে দিব পাৰিব ন উম উম
আমি এতিয়া আমাৰ মামাৰ মাছো নাখায় আমি এতিয়া খাই থাকো নহয়
অ
তেনেকুৱা কথা মাংস অকমান খাই কিন্তু মাছ একেবাৰে লেটি পেটি কৰিবলৈও নহব
উম, থাকিব পাৰে বুলিহে দেই নোখোৱাকে।
অহহ মই বিয়া হৈ অহা আগৰ পৰাই নাখায়। উম উম। কেনেকোৱা? আমি জোৰ যবস্তি নকওঁ আও।
হেল্ল'। হেল্ল' হেল্ল' হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল'। নুশুনা হলো যে